ঘৰতে আছিলা নে হেল্ল' ঘৰতে আছিলা নে অ কিবা কৰি আছিলা
এই নিউজ এটা চাইছিলো ৰখা
চিলা
নিউজত এটা চাইছিলো নিউজ নিউজ
অ অহ কোৱা বোলো কি নিউজ চাই আছিলা
এই বন্ধু এজনে বন্ধু এজনক পইচা মাৰি পেলালে তাকে বোলো অলপমান চালো
অ আজিকালি যে মানে বন্ধুত্ব নোহোৱাই হৈ পৰিছে
অ কি খবৰ বন্ধু বন্ধুৰ মূল্য বুজিয়ে নহ
সেই আজিকালি এজন প্ৰকৃত বন্ধু পোৱা কঠিন হৈ পৰিছে সকলোৱে খালী স্বাৰ্থত বন্ধুত্ব কৰে
এইটো বন্ধুত্ব বোলা বস্তু আজিকালিৰ দিনা মানে নোহোৱাই হল
সেইটোৱেতো।
তুমি বন্ধুত্বৰ বিষয়ে কি বুলি ভাবা।
বন্ধুত্বৰ বিষয়ে মানে বন্ধুত বন্ধুত্ব এটা খুব ভাল বিষয়, বন্ধুত্ব মানুহৰ জীৱনৰ ক'ব গ'লে অমূল্য সম্পদ। এজন ভাল বন্ধুৱে সুখে দুখে আদি সকলোৰ সমভাগী হৈ পৰে, এজন প্ৰকৃত বন্ধু পোৱাটো কঠিন হৈ পৰিছে কিন্তু আজিকালি।
এইটোৱে কথা। কথা লাগিব নালাগিব,
সেই আজি আজিকালি চবে স্বাৰ্থতে বন্ধুত্ব কৰে।
স্বার্থ থাকিলে বন্ধু
এইটোৱেটো। তুমি ব বন্ধুত্ব কিবা মানে কিয় ইমান গুৰুত্বপূৰ্ণ বুলি ভাবা যে বন্ধুত্ব অতি গুৰুত্বপূৰ্ণ আমাৰ জীৱনৰ অংশ হিচাপে তুমি কি ভাবা।
বন্ধুত্ব মানুহৰ বা সমাজৰ মানুহৰ বাবে বহুত এটা মানে গুৰুত্বপূৰ্ণ কথা, কাৰণ বন্ধু এজন মানুহৰ সৰুৰ পৰা থাকে, সৰুৰ পৰা মানুহ লগতে বন্ধুৰ লগত সুখ দুখৰ কথা পাতিব পাৰো। সুখ দুখৰ কথা আৰু চাবলে গ'লে হাঁহি
হয় হয় তুমি এক কদম ঠিক হয় হয় ঠিকে কৈছা তুমি একদম ঠিক কথা কৈছা
তোমাৰ বন্ধুত্বৰ ওপৰত আৰু কি-কি কথা আৰু তুমি বন্ধুত্ব কিয় দৰকাৰ বুলি ভাবা জীৱনত।
মোৰ মতে বন্ধুত্ব ক'বলৈ গ'লে আমি বহুত বুলিটো নকও যে সহায় কৰে নানান ধৰণৰ যেনেকা আমি মোৰ এই ঘটনা এটা এবাৰ স্কুলত যেতিয়া মই মানে বেমাৰ হৈছিল, তেতিয়া মোৰ এ এজন বন্ধুৱে তাৰমানে শিক্ষকক মাতি এনেকা মোক হস্পিতালত লৈ গৈছিল, তাৰ ফলত মোৰ চিকিৎসা সোনকালে হৈছিল এনেকে চাবলৈ গ'লে এজন যেতিয়া প্ৰকৃত বন্ধু আমাৰ লগত থাকে তেতিয়া আমাৰ বহুতো ধৰণৰ সহায় হয় ত' সেইবাবে মই ভাবো যে এজন প্ৰকৃত বন্ধু সদায় লগত থাকিব লাগে।
অ' চাব গলে বন্ধুত্ব অবিহনে জীৱন অসম্পূৰ্ণ যেনেই লাগে আৰু।
হয়- হয় ঠিকে কৈছা তুমি।
তোমাৰ আৰু বন্ধুত্ব তোমাৰ জীৱনত কিয় গুৰুত্বপূৰ্ণ বুলি ভাবা বা বন্ধুত্ব তোমাৰটো নিশ্চয়ে কোনোবা বন্ধু আছে, বন্ধু তোমাৰ জীৱনৰ কিমান গুৰুত্ব বুলি ভাবা।
মোৰ জীৱনত ক'বলৈ গ'লে বন্ধুত্ব অতি গুৰুত্বপূৰ্ণ। কিয়নো বন্ধুত্ব বিহীন এটা জীৱন অসাৰ্থক, কাৰণ যেতিয়া এজন প্ৰকৃত বন্ধু জীৱন নাথাকে ত সেইটো জীৱনটো অসাৰ্থক হৈ পৰে। ত' সেই কবলৈ গ'লে এজন প্ৰকৃত বন্ধু আটাইতকৈ প্ৰয়োজনীয় অংগ আমাৰ জীৱনৰ। তুমি কি ভাবা মানে বন্ধুত এজন ভাল বন্ধুৰ কি- কি গুণ থাকিব লাগে, যে এজন ভাল বন্ধু কি গুণ থাকিব লাগে।
বন্ধু এজনৰ ভাল গুণ চাব গ'লে বন্ধুজন স্বাৰ্থ থাকিব নালাগিব। বন্ধুজনৰ সি সি অকল মোক পইচাৰ কাৰণে মলত বন্ধুত্ব ৰা আহিছে বা বেলেগ কিবা কাৰণত বন্ধুত্ব হলে নিস্বাৰ্থ হব লাগিব যে সি মোৰ সুখতো মোৰ সুখতো সিখ হব লাগিব মোৰ দুখতো সি দুখী এনেকুৱা বন্ধুত্ব ৰাখিব লাগিব
হয় হয় ঠিকেই কৈছা তুমি
উলিয় য বন্ধু আছিলে চাগে
আছিল নিশ্চয়।
ত তোমাৰ তোমাৰ সেই বন্ধুজনৰ তোমাৰ জীৱনত এতিয়াও আছেনে।
আছে আছে তেওঁ যেতিয়া স্কুলত লগ পাইছিলোঁ এজন অ অচিনাকি ব্যক্তিয়ে সেইকাৰণে লগ পাইছিলোঁ তেতিয়া প্ৰথম স্কুলত লগ পাইছিলোঁ ত'- তাৰ পিছত এনেককাা বন্ধুত্ব হয় এতিয়া। এজন মোৰ প্ৰকৃত বন্ধু হয়,। পৰিছে তেওঁ বহুতো- ওপৰত মোক সহায় কৰিছে মইো তেওঁক কৰিছো ত তেনেকে তেওঁ এতিয়া মোৰ প্ৰকৃত বন্ধ হৈ পৰিছে
তোমাৰ জীৱনত তাৰ গুৰুত্ব কি বুলি ভাবিবা?
মোৰ জীৱনত তাৰ গুৰুত্বপূৰ্ণ বহুত অনেক গুৰুত্বপূৰ্ণ আছে। যেনেকে, সহায়কৰ তেওঁ সহা তেওঁ মোক সহায় কৰিব লাগিব মই তেওঁক সহায় কৰিম। তেওঁৰ যি বিপদ হয় তেওঁ বিপদত মই সহায় কৰি মোৰ বিপদৰত তেওঁ সেকে আৰু বহুতো গুৰুত্বপূৰ্ণ আছে।
তুমি কি ভাবা তাৰ ওপৰত?
মই ভাবো বন্ধুজনে যেতিয়া মই ভুলপথত যাম বা মই ভুলপথত আগবাঢ়ো তেতিয়া বন্ধু হিচাপে মোক, সঠিক পথ এটা দেখুৱাব লাগিব। সঠিক পথৰলৈ ঘূ ঘূৰাই আনাই হ'ব। আজিকালি দিনত মান বহু পাৱ পছে কিছুমান মানুহে নিজৰ স্বাৰ্থৰ বাবে অকল বন্ধুত্ব ৰাখে
হয়, হয় তুমি এটা বহুত গুৰুত্বপূৰ্ণ কথা ক'লা, ভাল লাগিল
এনে আজি চা আপ বহুতও অ কোৱা। হেল্ল'
কোৱা কোৱা।
অ মই ক'ব যিক বৰ্তমান যত ডিজিটেলৰ ডিজিটেল মাধ্য়মৰ বহুতো মাধ্য়মৰ জৰিতে বহুতো মানে বন্ধুত্ব গঢ় লৈ উঠে। কেৱল কিন্তু সেইবোৰ বন্ধু প্ৰকৃত বন্ধু হিচা চাপে স্বীকৃতি দিব নোৱাৰি।
হয়, হয় তুমি ঠিকে কৈছা কাৰণ, তুমি মাধ্যমত যি পদ মই ক'ব খোজো যে যিবিলাক অনলাইন ডিজিটেল মাধ্য়মত যিবিলাক বন্ধু তেওঁ, আমাৰ পৰা বহুত দূৰত থাকে। ত' তেওঁক আমি লগ নাপ পাওঁ তেওঁ তেওঁ খালি লাইন মাধ্যমত তেওঁৰ লগত কথা পতা হয়। ত আমি গম নাপাও তেওঁ আমাৰ প্ৰকৃত বন্ধু হ'ব পাৰিব নে নে? তেওঁ আমাক স্বাৰ্থত ব্যৱহাৰ কৰি আছে সেইটো আমি গম নাপাওঁ। আউ চাব ক'ব গ'লে, আজি মানে অনলাইনত বন্ধুত্ব কৰাটো তেই টান হৈ পৰিছে। মোৰ ম ত
এক পাত এক কিয়।
হ!
হেল্ল' কৈ থাকা শুনি আছো।
প্ৰব ন
মই যিবা অহনলাইনৰ বন্ধু
বৰ্তমানে থকাও নহয় নথকাও নহয় কিয়নো তেওঁ আমি বিশ্বাস কৰি মানু যেইটো তেওঁক আমি লগ নাপাওঁ তেওঁ আমাৰ প্ৰকৃত বন্ধু হয় হ'ব পাৰিবনে। তেওঁ আমাক চ্থ নাপাওঁ কবলৈ গলে একেবাৰে থকাও নহয় নথকাও নহয় মোৰ মতে অনলন বন্ধকৃত হয় ন নহয় মই সেইটো মানে কব নোৱাৰি।
এনে তোমাৰ মতে কি থাকিব লাগে নে নেলাগে?
লাগে থাকিব লাগে বন্ধুত্ব কৰিব লাগে কিন্তু চাই ল মানে চাই ল'ব লাগে তেওঁ ভাল প্ৰকৃত বন্ধু হয়নে নহয় নেকি?
উম বন ত আৰু কি হব ব।
ন ক'ব খুজিছো যে, জীৱনৰ এক অমূল্য উপহাৰ।
নিশ্চয় এইটো কথা আহিব।
ন্ বন্ধুত্ব থাকে থাকিলেহে, বন্ধুত্ব থাকিলেহে জীৱন সাৰ্থক হয়। বন্ধু, বন্ধু, বন্ধু এজন বন্ধু লগ আমি থা কলো কথা পতাও যিহেতু পাতিব পাৰো সেইকাৰণো এজন প্ৰকৃত বন্ধু তো পাতি মোৰ মতে। তুমি কি ভাবা তাৰ ওপৰত?
মই ভাবো বন্ধুত্বৰ মৰ্যদা ৰখাটো উচিত। বন্ধুজনক আমি আত্মবিশ্বাস বা বন্ধুজনৰ প্ৰতি আমাৰ বিশ্বাস থকাটো উচিত। গেয়াতণ বিখাই ব নোৱাৰি উম
হয় হয় ঠিকে কৈছা আজি তোমাৰ লগত কথা পাতিম কোৱা, কোৱা।
হয় কোৱা শুনি আছো দিয়া আহ অ
কি কৰি আছিল আকৌ ময় কবলৈ গৈছিলো যে মানে?
অ।
ম প্ৰকৃত বন্ধু জীৱনৰ এটা মূল্্যবান ক'ব গ'লে প্ৰকৃত বন্ধু জৱনৰ আটাইতকৈ মূল্যবান। ধন আৰু এই, হ, ই, এই
সটো তুমি শিকে কৈছা স প্ৰকৃত বন্ধু পোৱটো তান। কিন্তু আমি চাব লাগিব যে কোনজন আমাৰ প্ৰকৃত বন্ধু হব পাৰিব, তেওঁ আমাৰ? আমাৰ প্ৰকৃত এজন প্ৰকৃত বন্ধু হৈ পৰে ত' আমি তেওঁৰ লগত থাকোতে ত' তেওঁৰ? আমাক বিপদত কৰা সহায় আদিৰ দা আমি তেওঁক চিনাক্ত কৰিব পাৰো যে তেওঁ আমাৰ প্ৰকৃত বন্ধু হব পাৰিব। তেনে সেই এজন প্ৰকৃত বন্ধু এজন বনোৱাাতটো অতি গুৰুত্বপূৰ্ণ।
ক পিকনিছে
ঠিক আছে আজিলৈ আজিলৈ সামৰিছো তোমাৰ লগত কথা পাতি মোৰো ভাল লাগিল ঠিক আছে ধন্যবাদ।